হেল্ল'
হেল্ল' হেল্ল'!
অ, কি কৰি আছা?
মই আছো ৰবা, এই গৰম গাঁৱতে আহিছো মই, তুমি?
মই ৰাস্তাত ঘূৰি আছো ৰবা।
অহ, সেইত পিছে কলেজ চলেজটো বন্ধ?
কলেজ চলেজ বন্ধ, কিন্তু আজি কাম আছিল ৰবা। এই সিহঁতৰ এচাইনমেন্টৰ দিব লগা আছিল।
অ', অহ' মোৰো এচাইন্মেন্ত বনাব আছে ৰবা, বনুৱাই নাই, ইয়াৰ পৰা যায়হে বনাম। মই মানে গাঁৱত আহিছোঁ।
উম,
ইয়াৰ পৰা যাই কেনে আৰু এচাইনমেন্ট কৰিম, উম,
মোৰ এচাইনমেন্টৰ কামটো আছিল, এাইনেন্টৰ কামটো থাকোতে সেইখিনি সিখিনি দৃশ্যই মই দুখনমান দিয়া নাছিলো, সেই দুখনমান একেলগে দি দিলো। আজি, এ নহলে বহুত মেছেজ দি থাকে সেইকাৰণে।
বাকী, বন্ধত কৰ'বাত যাবা নে নোযোৱা?
উম, আৰু নিজৰো হেৰি দেখোন বল ভাত বল ভা তাত মোৰ ভাবাই নাপাওঁেই ক কাৰে মই ভ
তোৰ মাতটো ফাঁচি ফাঁচি আহি আছে।
ত কথাই ভাবি আছো।
অ
তুমিও কতাম বুলি ভাবিছা
মই এতিয়াতো এতে গাঁওঁতে আছো ৰবা তাৰ পিছত চাও এইকেইদিন ঘুৰিলো। এইকেইদিন ঘূৰিলো বহুত।
তুমি ক'ত যাম বুলি ভাবিছা বোলো বন্ধত?
মই বোলো সেইদিন আছো ৰবা ঘৰৰ গাওঁতে আহিছো। য এইকেইদিন বহুত ঘূৰিলো গাঁৱতে কৰ'বাত ক'বাত গলো।
উম।
সে আৰু
ঠিকে আছে আমাৰো এনেকুৱা ঘূৰা হোৱা নাই বাৰু ইমান। ন গৈছিলো।
উম সেইটো। আৰু গুৱাহাটীৰ পৰা মানে মুভি চুভি চাই কাৰণে ইতে গাত আহিছো আৰু সেইকাৰণে। অ তোমাৰ প্ৰব্লেম হৈছে অলপ।
কেইদিন থাকিবা গাওঁত?
গাঁৱত থাকো ৰবা এই জুলাই লাষ্টলৈকে থাকিব বাৰু ঠিক নাই মানে বাৰ্থডেৰ আগতো যাবা পাৰু ঠিক নাই মোৰ।
অ ঠিকে আছে
মোৰ গাও নগাঁওত ইয়াতে মন্দিৰ চন্দিৰ ঘুৰিল বা মৃত্যুঞ্জয় মন্দিৰ ঘূৰিলো সেই তোমাৰ ক'ত পিছে গাওঁ?
গাওঁ কত আছে?
মোৰ গাঁও নগাঁও নগাঁও।
হালা নাই
উম খালো উম বনাই আছে ৰবা চৌকাতে বনাই আছে গৰমত। হেৰি হাঁহৰ মাংস বনাইছে চৌকাত বনাইছে। আৰু মই এতিয়া চোতালত বহি আছো ৰবা বাহঁতৰ লগত।
হাঁ মাংস কোমোৰা দি দি দিব দিয়া ভালে আৰু ভাল হ'ব।
উম। উম সেইটো ভালে তাকো গৰমত চৌকাত বনোৱা বহুত কষ্ট তথাপি বনাইছে আৰু।
টেষ্টি হয় কিন্তু গোৰহতে বনালে।
উম সেইটো আকৌ মানে চৌকাত বনালে বেছি টেষ্টি হয় আৰু।
তাৰ পিছত ইমান গৰমত চৌকাৰ কাশত হি থকাতটো
সেইটো কষ্টটো আছেই কিন্তু ভালো লাগে তাই। এতিয়া কালি চাগে আমি হেৰিত যাম এইটো ইয়াৰ পৰাই মানে বাহঁতৰ লগতে একেলগে চাগে একলেন যাম।
নাই পোৱা মই এক দিম।
উম।
একলেন নামেই শুনি শুনি শুনি থকা হল গৈয়ে পোৱা নাই একালৈকে।
অ' মইয়ো এইবাৰ ফাষ্ট মানে মই আজিলৈকে যাই পোৱা নাই এইবাৰ যাম আৰু ফাষ্ট।
ঠিকে আছে গৰমৰ দিনত নগলে ঠাণ্ডাৰ দিনত যাম নেকি
সেইো একোলে যাই বহুত ভাল লাগে তাতে বহুত এক্টিভিটি আছে মানে বঢ়িয়া লাগিব আৰু তাকে কালি ৰাতিপুৱাই যাম ইয়াৰ পৰা, ইয়াৰ পৰা বেছি দোৰ নহয়। বেছি দূৰ নহয় মানে দূৰ হয়
গাঁৱত আছা গাঁৱতে চচ ফটোশ্বুট কৰিব পাৰা গাঁ চ চবে ফটো কৰে চাৰৰ মাখেলাই পিধি কিনি
উম' তাকে উম' ইটো বতৰত নহ কৰে, ঠাণ্ডা বতৰ যেতিয়া মানে মানে যেতিয়া আৰু সেই ধান বোৰ হয় ন তেতিয়াহে কৰে, এতিয়া আৰু ধান বোৰ ৰুই আছে, ক'ত এতিয়া ইমান ভাল হ'ব।
মই আকৌ ক'বলৈ চাই আছিলো হা, এটা টকা পুৰা ধুনীয়াকে মানে গৈ থকা দেখা পাই আছো মই কিছুমান তৰা যাই, যাই থাকে ন গৈ আছে পোৰা একদম।
উম'
মই মাজে মাজে চাই দিও ঘৰত কোনবা তৰা গৈ আছে নেকি কোনবা তৰা গৈ আছে নেকি
গৈ ধুনীয়াকে পোৰা একদম চিনিও পায়, কিছুমান তাৰ চিনিও পায়।
উম' মুকলি চোতালত বহি কিনে তৰা বৰ চাই কিনে কিমান ধুনীয়া লাগে
আজি বেছি তৰা ওলোৱা নাই। কিন্তু, কিন্তু যোনটো উলাইছে মানে সেইটো পুৰা গৈয়ে আছে ৰখাই কৰা নাই, পৰা আছে একদম। অ' অলপমান মানে দিয়া অলপ অলপ হৈ আছে ইমানো নহয়। বৰষুণ নিদিয়ে চাগৈ এতিয়া।
উম' ৰাতি দিবও পাৰে ঠিক নাই, ৰাতি দেখোন বৰষুণ দিয়েই আজিকালি। ভালেই ৰাতি, শুই ভাল লাগে বৰষুণ দিলে।
উম' সেইটো হয় কিন্তু, শুৱাৰ টাইমত দিলে বেছি ভাল, সেইখিনিমান টাইমত দিলে তাৰমানে কি হয় আৰু এ' মানুহ বিলাক বাহিৰতো থাকে ন, আহি পোৱাটো প্ৰব্লেম হয় আৰু চেষ্টা লাইন দিয়ে মাজতে ৰৈ দিলে
উম' উম' সেইকাৰণে, ৰাতি আৰু চবতকে বেস্ত আৰু বৰষুণ দিলে।
সেইটো হই কিন্ত মই ৰাতিয়ে ভাল পাওঁ বৰষুণতে, এইটো শুৱাটোও ভাল হয়। এ বৰষুণ দি আছে, ফেন খনো দি থৈ দিছা আকৌ কম্বল খন দি কিনে শুই থকা, কি মজা
উম' পিছে তোমাৰ কোনখন কলেজত পঢ়া তুমি?
মই টো
উম', মই দিছপুৰ ৰবা
আ' দিছপুৰত? দিছপুৰতটো গণেশগুৰিত।
খালীয়েনে
অ'
হা কি কৈছা?
তোমালোকৰ ভাল, দিছপুৰ অ' দিছপুৰখনটো গণেশগুৰিতে হয়, তোমালোকৰ ভালেই তেতিয়া আৰু ধৰি লওক ক্লাছ ওলাই আহি কিনি কাষতে এখন পাৰকো আছে অমৃত উদ্যান, তাতো যাব পাৰা মন গলে
উম সেইটো। এতিয়া আৰু গৰম বন্ধ দিছে ভালেই।
এনেকুৱা পাৰ্ক চাই নাইাই সেনেুৱা নাই অকল এ ফিল্ডখন আছে। ফিল্খনত যাই কিনে কমান বৈ থঠিকিব নাই।
উম সেইটো, উম তাকেতো।
এে আগৰ পৰা ক্লাছ হ আগষ্টৰ এমাহ দুইদিনাহো ভাল লাগে অগষ্টৰ তাৰিন সো ভাল লাগে তাৰ পিছত আৰু ফাৰ্ষ এক্াম দিয়াৰ পিছত ভাল নালাগা হৈ যায়।
ষ্টুডেণ্টটো নাযায়, ক্লাছ এনেকে নহয়।
উম সেইটো এই ভাল ফাৰ কেইদিন ভাল লাগে আৰু কলেজত যায়ও তাৰ পিছত আৰু অলপ অলপ বৰ লগা হৈ যায় আৰু।
উম। গৰমৰ দিনবিলাক ক'বাত ঘব ভালছিলে আগতে গ্ৰহৰ দিন বুলিও ক'লে যে ক'ত যাম তেতৰ ঘৰত যাম ক'তো যোৱা নাই ত হোমৱৰ্ক দিয়া আছিল হোমৱৰ্ক খিনি পটাপট কৰি কিনে লাগিলে কিছুমান সময় পিছত কলম বুলি থৈ দিয়া যায়। লাষ্টলৈকে ক, নহয় এনেকুৱা হৈ যায়।
উম উম। উম সেইয়েতো আগতে আৰু গৰম দিন মানে আৰু আইতাৰ ঘৰত যাম আইতাৰ ঘৰত যাম আইতাৰ ঘৰত থাকিম সেয়ে।
মইতো এনে ভাজি নহ গৰম বোধৰ দিলে মনত পৰে গাও। ঠাণ্ডাৰ বন্ধা দিলে যে মনত পৰে গাওঁৰ, বিহুত মনত পৰে গাওঁৰ, মানে গাও গাওঁৰ মানকে কিবা এটা ভাল লাগে মানে। গৈ কিনে মানুহবিলাক
সেইটো মানে কি কয় গাঁৱতো আৰু চবতকে ভাল লাগে কলে গাওঁতে ভাল লাগে, সবতে গাওঁতে ভাল লাগে।
আৰু মানুহবিলাকে মানে এনেকে চাই থাকে যেন আমি যেন বহুত ক ডাঙৰ কাম কৰি কিনে আহিছো চাই থাকে এনেকে।
অ' সেনেকে গাওঁত এনেকে চায়।
অ' মোৰ মাজে, আমাৰো যেতিয়া গাঁৱৰ পৰা একদম দলংখনৰ পৰা আমাৰ ঘৰটোলৈক খোজকাঢ়ি যাব লাগে। ন ত দৰং খনৰ সেই কাষৰ ঘৰটোৰ পৰাই ঘৰৰ তালিকা মানুহ বিলাক চাই থাকিব মানে আমি এ বহুত ধৰ কাম এটা কৰি কিনে আহিছো, মানে চাই তে ব চি তিবা হাঁহি দিব মাতি দিব, মইতো পুৰা আহি য সেইটোয়ো মইতো পুৰা স্কুলত আহি কিনে ঘৰ পাৰিলো, তোমাৰ গাঁৱত
উম।
এ এইটো ঘৰত অলপমান ৰখিল, সেইটো ঘৰত অলপমান ৰখিল, এইটো ঘৰত অলপমান ৰখিল ৰখি ৰখি আহি আহি কম চ কম দহ পন্ধৰ মিনিট, সেইখিনি লাগি যায়।
সেইটোয়ে, তাৰ পিছে শাক খাব কি এটিয়া হ'ব কেইটা ম চ
জল্দি আহাম ৰব এই গাঁৱতহে মানে মানে ঘৰতহে আৰু তেতিয়া দেৰি হয় ইয়াতেতো জল্দি হৈ যাব।
উম ঘৰতে দে, ঘ চাৰে দহটা দহটা বাজে।
উম সেইটো।
উম দিয়া তেনেহ'লে। অ', অ', হ'ব দিয়া।
অ', অ', দিয়া দিয়া, উম।